অ' বন্ধু নমস্কাৰ।
অ' বন্ধু নমস্কাৰ।
অ', আজি আমি তোকলক বংশৰ বিষয়ে আলোচনা কৰিম, শুনিব নে?
হয় কৰিম একেবাৰে, তুমি কোৱাচোন তোকলক বংশৰ বিষয়ে।
হয়। খিলজী বংশৰ তেৰশ বিশ খ্ৰীষ্টাব্দত। দিল্লীৰ সিংহাসন তোকলগ বংশৰ মানে, প্ৰতিষ্ঠা হয় আৰু।
পতনৰ পিছতে তেৰশ বিশ খ্ৰীষ্টাব্দত। দিল্লীৰ সিংহাসনত তুগলক বংশৰ প্ৰতিষ্ঠা হয়, ধৰি লওঁ এই বংশই প্ৰায় চৌৰানব্বৈ বছৰ ৰাজত্ব কৰিছিল। আমাৰ মানে দিল্লী চোলতানটে।
মানে এই বংশ এইটো ঘৰত মানে এইটোৰ পৰা গ'ম পোৱা যায় যে, এইটো বংশই তাৰমানে চবত। চিকি বেছি শাসন কৰিছিল।
হয়, হয়, চবতকে দীঘলীয়া এখন এ এওঁলোকে কৰিছিল মানে। সেই সময়ছোৱাত ধৰি লোৱা সাম্ৰাজ্য বিস্তাৰৰ আসৰ বাধিক হৈছিল, যদিও একে সময়তে কিছুমান ফুল নীতিৰ বাবে, চুলতানী সাম্ৰাজ্যৰ পতনো আৰম্ভ আৰম্ভ হৈছিল মানে।
হয়।
হয়। যিহেতু মুখ্য চুলতানসকলৰ ভিত ধৰি লওঁক কেইজনমানৰ কথা ক'ব পাৰি, যেনে গিয়াচুদ্দিন টোগলাওঁ আছে। মহম্মদ বিন টুগলাওঁ আছিল।
হয়।
তাৰপিছত আৰু ফিৰচ্বা টোগলাও আছিল। হয়। গিয়াচুদ্দিন টোগলাকৰ বিষয়ে ক'বা নে তুমি?
হয়।
গিয়াচুদ্দিন টোগলাকৰ বিষয়ে কবানে তুমি?
হয়, অলপমান কওঁক।
কওঁকচোন।
গিয়াচুদ্দিন তকলকে আ পাঁচ বছৰ ধৰি শাসন কৰিছিল।
উম।
আছিল এই বংশৰ প্ৰতিষ্ঠাপক। মানে তেওঁ বংশ প্ৰতিষ্ঠাত কৰিছিলে এই বংশটো তাৰমানে।
অ', অ'।
তেওঁ সাম্ৰাজ্যখন বা চল আ আকন আকন কৰি থকা সময়ত, ৰাজ্য মানে দেশখনত ক'ত কঠোৰ তাৰ মানে বিশৃংখলৰ সৃষ্টি হৈছিল। ত' সেইবোৰক তাৰ মানে কঠোৰ হাতেৰে দমন কৰিছিল। লগতে আৰু সাম্ৰাজ্য মানে সাম্ৰাজ্যখনত শান্তি শৃংখলাটো ঘূৰে লৈ আহিছিল।
হয়, হয়।
লগতে তেওঁ কৃষকসকলৰ ক তাৰ মানে উন্নতিৰ বাবে কৰৰ সংখ্যাটো আগতে বেছি আছিল, তেওঁ সেইটো একদম কম কৰিছিল। যাতে কৃষকসকলে তাৰমানে, কম ব বজাৰটো কৰৰ বজাৰটো কম কম হয়।
হয়, হয়।
লগতে তেওঁ স্থাপত্যৰ ক্ষেত্ৰতো, হয়।
কোৱাচোন তুমি কোৱা।
স্থাপত্যৰ ক্ষেত্ৰতো তেওঁ দিল্লীৰ ওচৰতে অ কলা বাট নামৰ এখন সুৰক্ষিত চহৰ নিৰ্মাণ কৰিছিল আৰু দুৰ্ঘতা নিৰ্মাণ কৰিছিল।
হয়, তে কৃষি কাৰ্য্যৰ উন্নতিৰ প্ৰথমবাৰৰ বাবেতো খাল খন্দাইছিল জলসিঞ্চন ব্যৱস্থাৰ বাবে
হয়।
আৰু খেলজি যুগৰ কঠোৰ নিয়ন্ত্ৰণ কৰাই তেওঁৰ মানে এক উদাৰ নীতি গ্ৰহণ কৰিছিল।
হয়।
এটা কথা বন্ধু জানানে, যে জ্ঞাছুদিন তুগলোকৰ আচল নামটো আছিল গাজী মালিক।
অ গম পোৱা নাছিলোঁ।
তেওঁৰ আচল নামটো আছিল গাজী মালিক।
হয়।
হয়, তেওঁ দিল্লীৰ ওচৰত তেওঁৰ মান টোলকাবাদ নামৰ এটা নতুন দুৰ্গ নিৰ্মাণ কৰিছিল।
হয়।
হয়।
তুমি কোৱানে মহম্মদ বিন তোকলোকৰ কথা?
হয়, অৱশেষত তেওঁ তেৰশ পঁচিশ খ্ৰীষ্টাব্দত মানে কাঠৰ মঞ্চ ভাঙি পৰাৰ ফলত এই দুৰ্ঘ-দুৰ্ঘটনাবশ তেওঁৰ মৃত্যু হৈছিল মানে।
হয়।
হয়।
তুমি মহম্মদ বিন তকলকৰ, মহম্মদ বিন তকলোকৰ কথা কবানে?
অ কব পাৰি। তেৰশ পঁচিশ খ্ৰীষ্টাব্দৰ পৰাই তেৰশ একৱন খ্ৰীষ্টাব্দলৈ তেওঁ শাসন কৰিছিল মানে।
হয়।
তেওঁ তুগলকবংশৰ আটাইতকৈ বিখ্যাত সৰ্বাধিক শিক্ষিত কিন্তু একে সময়তে আটাইতকৈ বিতৰ্কিত শাসকো আছিল তেওঁ।
হয়।
এই বুৰঞ্জীত তেওঁক ক'বলৈ গ'লে পগৰা ৰজা বা আচৰিত বিপৰীত গুণৰ মিশ্ৰণ বুলিও জনা যায়।
অঁ, জ্ঞানী মূৰ্খ ৰজা বুলি কব পাৰি তেওঁক।
হয়-হয়-হয় তেওঁ ভাল কামো কৰিছিল, বেয়া কামো কৰিছিল কিছুমান।
এইটো কোৱা নে বিতৰ্কিত কেইটামান সংস্কাৰৰ কথা ক'ব পাৰিবা?
তেওঁৰ সাধাৰণতে তেওঁ ডাঙৰ পা ডাঙৰ পাঁচ মানে পৰিকল্পনা হাতত লৈছিল, যিবোৰ সম্পূৰ্ণ ব্যৰ্থ হৈছিল তেওঁৰ মোক ক'বলৈ গৈ আছো এতিয়া বৰ্তমান
হয়।
এনে তেওঁ ধৰি লওক ৰাজধানী দিল্লীৰ পৰা দক্ষিণ ভাৰতৰ দেৱগিৰিলৈ হস্তান্তৰ হৈছিল যাক দলতা বাদ বুলিও কোৱা হয় বৰ্তমান।
হয়।
কিন্তু পৰৱৰ্তী সময়ত প্ৰাদেশিক অসুবিধাৰ বাবে পুনৰ দিল্লীলৈ ঘূৰি আহিব লগা হয়। যাৰ ফলত ধন জনৰ মানে প্ৰচুৰ ক্ষতি হয়।
মানুহৰও মৃত্যু হয় বা মানুহৰ অসুবিধা হয় যেনেকুৱা কে এখন ঠাইলৈ গ'ল তাৰ পৰা আৰু আহিল তেনেকুৱা হয়টো তেৰশ সাতাইশ চনত ঘূৰি আহিছিল।
হয়, তেৰশ সাতাইছ চনত ঘূৰি আহিছিল তেওঁ।
হয়।
এই বেগেটে ৰাজ অ ৰাজধানী হস্তান্তৰ কৰিলে কিন্তু আৰু পুনৰ মানে ঘূৰাই লৈ আহিবলগীয়া হৈছিল।
হয়। আৰু তেওঁ প্ৰতিক
তেওঁ তেওঁৰ সনসণ ৰূপৰ নাট টনি দূৰ কৰিবলৈ তাম ব্ৰঞ্জৰ প্ৰতিকি মুদ্ৰা চলাইছে কিন্তু জালি মু দ্ৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে সমগ্ৰ অৰ্থনীতি ভাঙি পৰিছে। ভাবাচোন কেনেকুৱা কথা, উম। আৰু তেওঁ ধৰি লওক এই গংগা, যমুনা নদীৰ পৰসুৱা অঞ্চলত তেওঁ কৰ বৃদ্ধি কৰিছে। ঠিক একে সময়তে তাত দুৰ্ভিক্ষই দিয়াত কৃষকসকলে বিদ্ৰোহ কৰিছিল তাত।
উ তেওঁ অকাল তেওঁ চোৱা নাছিল যে ঠাইখনত কি চলি আছে ডাইৰেক্ট। বোলে কৰটো কৰটো বৃদ্ধি কৰিছিল পৰাপক্ষত ঠাইখনত তাৰ মানে দুৰ্ভিক্ষও চলি আছিল লগতে বি অতিমাত্ৰা কৰাৰ ফলত কৃষকসকলৰ অৱস্থাও শোচনীয় হৈ হৈ পৰিছিল।
হয়, হয়।
তোমাৰ কথাবোৰৰ পৰা এইটো স্পষ্ট হ'ল যে তেওঁ এজন জ্ঞানী আছিল তেওঁ, তেওঁৰ চিন্তা ধৰাৰ কাৰনে অতি সুন্দৰ আছিল। কিন্তু তেওঁৰ সময়টো সঠিক নাছিল, ফলত তেওঁ তেওঁক বুৰঞ্জীবিদসকলে বা ঐতিসাহিক সকলে জ্ঞানী মূৰ্খ ৰজা বুলিও আখ্যা দিছে, বা কৈছে প্ৰকাশ কৰিছে।
সাম্ৰাজ্য বিশ্বাসৰ বাবে এই তেওঁটো সামৰিক অভিযানো অতি খৰ খৰচী আৰু ব্যৰ্থ প্ৰমাণিত হৈছে।
হয়।
খুৰচান আৰু কা কাৰাছিল অভিযানো চলাইছিল তেওঁ কিন্তু মানে খ অতি খৰচ হ'ব বাবেতো সেই মানে অভিযান ব্যৰ্থ হৈছিল তেওঁৰ।
হয়।
ফিৰজ চা তোগলকৰ বিষয়ে কোৱাচোন তুমি?
হয় তেওঁ তুমি কোৱা মতে তেওঁ জ্ঞানী মূৰ ক অতি সুন্দৰকৈ স্পষ্ট কৰি দিলা তেওঁ লগতে ক'ব পাৰো যে তেওঁ ধৰ্মৰ ক্ষেত্ৰত নিৰপেক্ষৰ উদাৰ আছিল।
হয়, হয়, হয়।
তেওঁ এনেকুৱা নাছিল যে মই এজন মুছ মুছলমান শাসক বাবে মই অকল মুছলমানকে গুৰুত্ব দিম তোক হিন্দু ধৰ্মকো সমানে গুৰুত্ব দিছিল লগতে আমি বুৰঞ্জী পোৱা অধ্যয়ন কৰিলে তথা লক্ষ্য কৰিব পাৰি যে তেওঁ ৰতন নামৰ এজন হিন্দু মানুহকো তাৰমানে তেওঁ ৰাজহৰ বিভাগত তাৰমানে উচ্চ পদস্থ দিছিল তাৰমানে।
অঁ, অ, অ, হয়।
ত সেইটো আছিল তৰে ত মহম্মদ আহ মহম্মদ তগলকে এনেকুৱা নাছিল যে তেওঁ অকল মানে এটা ধৰ্মকে সম সম্পূৰ্ণৰপে গ্ৰহণ কৰিছিল তেওঁ সকলোকে সমান দৃষ্টিৰে আৰু উদাৰভাৱে চাইছিল তাৰমান, হয়। এটা সত্যৰ ওপৰত গুৰুত্ব দিছে বেছি।
হয়, হয়।
তেওঁ ন্যায়ো এনেকুৱাই আছিল য কোনো ধৰণৰ। অ যে এটা এটাই তাৰ মানে। জনগোষ্ঠী বা এটাই এটা মানে ধৰ্মকে এটা বেছিকে ন্যায় দিম এই আইনতটো কম দিম তেনেকুৱা নাছিল। কিৰ ক্ষেত্ৰতো যথেষ্ট উন্নতি সাধন সাধনো কৰিছিল লগতে তেওঁ আমি কহি নামৰ এজন এটা কৰ মানে সংস্থাপন দিছিল তাৰমানে কৰ্ম কৰ্মচাৰী সষ্ট কৰিছিল যাতে কৃষকসকলে অৱস্থাতো উন্নতি কৰিব পাৰে।
উম উম ফিৰজ চাদবিলাকৰ বিষয়ে কোৱাচোন পাৰ সিতি।
হয় মহম্মদ বিন লগলোকৰ পিছতে তেও
উম।
পিৰচ্ছা তগলকে তাৰমানে এই সিংহখন দখল কৰিছিল।
উম।
তেও ৰাজত্ব কালটো যুদ্ধও জয় কৰিছিল লগতে জনসাধাৰণৰ বাবে যথেষ্ট কাম কৰিছিল তেওঁ আৰু য গোটেই খিনি বস্তু হেইটো জন্ম গলামূলক কামত কৰিছিল যে যমুনা হয় ত যমুনা আৰু সতদ্ৰ নদী তাৰ মানে অ', খাল খান্দিচিল যাতে কৃষকসকলে অতি সহজে পানীবোৰ তেওঁলোকৰ খেতি পথাৰলৈ নিব পাৰ
অ', হয় হয়।
হয় লগতে তেওঁ বিনামূলীয়া চিকিৎসাৰ তাৰমানে ব্যৱস্থা কৰিছিল যাতে মানুহে বেমাৰৰ বেমাৰ আজাৰৰ ফলত মৃত্যু নহয় বা অসুবিধা একো নহয়। সেই সময়তে তেওঁৰ চিন্তাধাৰা ইমানখিনি উন্নত আছিল যে তেওঁ চিকিৎসালয়ও মানে বৰঙণি আগবঢ়াইছে।
তেওঁ মানে ফিৰ ছাতবিলাকে বহুতো নতুন চহৰো নিৰ্মাণ কৰিছিল যেনে হিজাৰ ফিৰোজপুৰ জোনপুৰ আৰু ফিৰোজাবাদ
হয়।
এইবিলাকো তেওঁ নিৰ্মাণ কৰিছিল।
হয় ত শিক্ষাতো পৃষ্ঠাক আছিল।
অ'।
তেওঁৰ ৰাজত্ব ৰাজত্ব কালত জ্ঞানী ব্যয়ক্তি বা পণ্ডিতসকলক তাৰমানে স্বীকৃতি দিছিল
উম উম উম।
তেওঁৰ আমি ত কথা কৈ ভাল লাগি ভাল লাগে যে তেওঁ হিষ্ট্ৰীৰ বিয় পুৰঞ্জী বিষয়ত তেওঁ প্ৰিয় আছিল বিষয়টো তাৰ মানে।
হয় হয়। তেওঁ হিন্দু ধৰ্মলম্বীসকলৰ ধৰি লওক পুনৰ জিজিয়া কৰ জাপি দিছিল আৰু ব্ৰাহ্মণসকলক ইয়াৰ পৰাই আউটাল লৈ আনিছিল। ব্ৰাহ্মণসকলে সেই সময়ত মানে জিজিয়াকৈ দিব লগগীয়া হোৱা নাছিল।
নাছিল, নাছিল। আৰু লগতে তেওঁ তাৰিখ ই ফিৰজ চাহিখন আত্মজীৱনেও সেই সময়তে লিখিছিল।
হয়। তাৰপিছতে লাহে লাহে টোঘলক বংশৰৰ পতনৰ মানে পটনমুখলৈ আহিবলৈ মানে ধৰে। এনেই জানিবানে তুমি ক'ব পাৰিবানে যে কেনেকৈ পতনৰ মানে হৈছিল?
সামৰিক বাহিনীটো যথেষ্ট দুৰ্বল হৈ পৰিছিল। যে লা শেষত মানে দুৰ্নীতি পৰায়ণে বৃদ্ধি পাইছিল মানে সাম্ৰাজ্যখনত। লগতে বিষয়া বিষয়াসকলে তাৰমানে অ' লবি হোৱা পৰিলক্ষিত হৈ হৈছে ছিল।
আৰু ফিৰোজ চাহ টোঘলকে অ', হয় ফিৰজ চাহ টোঘলকৰ তেৰশ আঠসত্তৰ খ্ৰীষ্টাব্দত মানে মৃত্যু হোৱাতে টোঘলক বংশতো দুৰ্বল হৈ লাহে লাহে দুৰ্বল পৰিছিল।
হয়।
মহম্মদ বিন টোঘলক ধৰি লোৱা ব্যৰ্থ, ব্যৰ্থ পৰিকল্পনা নাৰ ৰাস ৰাজকোষ খালী হৈ পৰিছিল।
হয়।
অ', ফিৰোজ চাহ টোঘলকৰ ধৰি লোৱা জাগিদাৰী প্ৰথাৰ আৰু দাস প্ৰথাই সাম্ৰাজ্যৰ ভেটি দুৰ্বল কৰিছিল।
হয়।
আৰু ক'ব গ'লে ধৰি লওক তয়মুৰ লঙৰ আক্ৰমণৰ তেৰশ আঠানব্বৈ খ্ৰীষ্টাব্দ আক্ৰমৰ পিছতে মানে ত তোমাৰ সেই হৈছিল ধ্বংসলীলা মানে আৰম্ভ হৈছিল আৰু।
হয়, আৰু শেষৰ ৰজা নাচিৰ উদ্দিন মামুদ চাহৰ মৃত্যুৰ পিছতে মানে এই বংশ একেবাৰে তাৰ মানে শেষ হৈ যোৱা বুলি ক'ব পাৰি।
শেষ হৈ যোৱা বুলি ক'ব পাৰি।
ধন্যবাদ বন্ধু তোমাৰ লগত কথা পাতি বহুতখিনি ভাল লাগিল।
হয় ধন্যবাদ, তোমাৰ পৰা মই বহুতখিনি জানিলোঁ, ঠিক আছে।
অ' ঠিক আছে।